হেল্ল।
অ হৰি শুনিছানে? অ, কি কৰিছিলা বোলো? হয় হয়।
এই এনেই আছো ৰ'বা।
অ হয় হয়। ভাত-পানী খালা?
খালো খালো ভাত এই অলপ আগত হ'ল।
অ হয় হয়, তাকে মইয়ো খাই পেলাই এনে অলপমান হয় হয় খালো ৰ'বা। তাকে আজি এনেই বোলো ফোন কৰো বোলো কি কৰিছিলা, কি খবৰ বোলো তাকে
তাকে অ, খবৰ পাতি ভাল নহ। বৰষুণ দি আছে নিকি?
বৰষুণটো বিশেষ এনেকুৱা নাই বাৰু কিন্তু অলপমান বতৰটো ডাৱৰীয়া হৈছে।
হয়, আমাৰ ইয়াতো এনেকোৱা।
হয় হয় হয়। নে আজি তাকে আজি এটা বিষয় লৈ আলোচ চনা কৰিম বুলি ভাবিলো। এই চাইকেলৰ ওপৰত কেনে হ'ব?
বেয়া নহয় ভালেই।
অ মানে আজি মই মানে খোজকাঢ়ি থাকোতে চাইকেল এখন মানে দেখা পালো মানে সৰু কালৰ এখন চাইকেল আছিল মোৰ।
হয় নিকি।
সেই সৰু কালৰ চাইকেলখন মানে কি এতিয়া মানে চলাব নোৱাৰা হৈছে আৰু মানে এনেই মানে ইমান মানে স্মৃতিটো মানে এই লাগে হেৰি হৈ গ'ল আৰু।
অ অ। এতিয়াটো এতিয়াটো চাইকেল নাইয়ে আৰু এতিয়া তেনেকে।
হয় হয় হয় সৰু কালৰ যিবোৰ চাইকেল আছিলে মানে যিবোৰ ফূৰ্তি ৰ্তি কৰি মানে আনন্দ লৈছিলো আমি চাইকেল চলাই সেইবোৰ আনন্দ বিৰাট বেলেগ আছিল কিন্তু। তোমাৰ চাইকেল আছিল নে বাৰু আগতে?
আছিল আছিল মানে আগতে মানে কি তোমাৰ ঘৰতে আছিল এখনেই আছিল। এতিয়াহে ল'ৰা-ছোৱা এতিয়াহে দেই ল'ৰা-ছোৱালী এখন এখন। আগতে ঘৰত ঘৰত বুলি ক'লে এখনেই আছিল ঘৰত।
এখনেই আছিল মানে আৰু
টিউশ্যন কৰি পিনি আজিকালি
হয় নিশ্চয় নিশ্চয় আৰু গাঁৱলে গ'লে দেখা পাবা মামাহঁতৰ চাইকেল আছিল,
হয়।
বা বৰদেউতাহঁতৰ, খুৰাহঁতৰ এনেকে চাইকেল-তাইকেল মানে চাইকেল লৈ পেলাই মানে গোটেইখন মানে ঘূৰি ফুৰে আৰু।
হয় হয়। এই তলত চাইকেল তলত চাইকেল চলাই হয় সৰু থাকোতে তলত দি চাইকেল মাৰিছিলো মানে। তলত এনেকে হেৰি কৰি।
এই সেয়াই আৰু ঠিক কথা মানে চাইকেলটো আমাৰ মানে এটা আমাৰ জীৱনৰ বহুত ডাঙৰ অংশ হৈ পৰিছিল কিন্তু।
অ অ।
চাইকেলটো মানে কি তুমি কি ভা কি ভাবা চাইকেলটো থাকিবনে নে বন্ধ হৈ যাব এটাত?
অ চাইকেলটো মানে আজিকালি খুব কম হৈছে বাৰু যি মানে এইটো আজিকালি মানে মানুহে ই গাড়ী মটৰটো বেছিকে চলোৱা আৰম্ভ কৰিছে।
হয়।
গাড়ী মটৰ বা বাইকে হওক বা মানে স্কুটাৰে হওক মানে বেছিকে সেইবোৰৰ প্ৰতি মানে বেছি আকৰ্ষিত হৈ পেলাই মানে চাইকেলটো অলপমান পাহৰা নিচিনা হৈছে, যদিও মানে কিন্তু চাইকেলৰ কিন্তু এই হেৰিত মানে সেইটো আছে কিন্তু মানে যোনটো মানে চাইকেল আজি আগত আগৰ চাই চাইকেলবিলাকে চোৱা আৰু আজিৰ দিনৰ চাইকেলবিলাকে চোৱা। মানে কিমান উন্নত হৈছে কিন্তু চাইকেলবিলাক।
আৰু তোমাৰ মানে এতিয়া মানে চাইকেল বিলাক চব তোমাৰ আধুনিক হৈ গৈছে।
অ নিশ্চয়, সেইটোৱেই আধুনিক। আজিকালি এনেও বেটাৰিটো চলে।
বেটাৰিট চলে তোমাৰ গি-গীয়াৰো লগাব পাৰি চাইকেলতে।
তাকে গিয়াৰিং চাইকেলো ওলাইছে মানে
হয়।
ভাল হৈ পৰিছে আৰু দেখাতো ধুনীয়া দেখি ভাল দেখি।
আজিকালি চাৰ আগতেতো চাৰকেল সেই চাৰকেলে আছিল তোমাৰ এই নৰ্মেল চাৰকেলটোৱেই আছিল তোমাৰ।
ঠিকেই ঠিকেই, ত' আজিকালি চাইকেলবোৰ বিৰাট আধুনিক হৈ পৰিছে। এই বিষয়ে কি ক'বা মানে? মানে তোমালোকৰ গাঁওৰ অঞ্চলতো এনেকুৱা আছে। নিশ্চয়।
এতিয়া চাৰকেল আছে, হ'লেও মানে আৰু নোহোৱা হ'বই যেনিবা। লাহে লাহে, দুই চাৰি বছৰ পিছত।
অ হয় হয়, মানে চাইকেলটো মানে কি মোৰ মতে মানে এটা শাৰীৰিক ব্যয়ামো হয় কিন্তু ওচৰতো হয় ন?
হয় হয়, হয় মানে কি
হয় হয়।
এইটো পেডল মাৰিল এক্সাৰচাইজ এক্সাৰচাইজ হয়।
অ হয় হয় হয়, শাৰীৰিক মানে ব্যায়াম কচৰৎ মানে হয় হয়।
অলপ সা সাঁতোৰাৰ দৰেই হয় অলপ।
হয় হয় নিশ্চয় নিশ্চয়, য'ত তোমাৰ এইবোৰ মানে হৃদপিণ্ড বা নানা বেমাৰ আজাৰৰ পৰা মানে পৰিত্ৰাণ পাব পাৰি, মানে সদায় এটা অভ্যাস কৰে যদি চাইকেল চলােৱাটো মানে আগৰ মানুহবোৰে সেইকাৰণে বহুত সুস্থ সবল আছিল চাগে, নহয় জানো? আজিকালি মানুহবিলাক চাবা তুমি স্বাস্থ্যটো অলপমান মানে গাড়ী মটৰ চলাৰ পৰা বেয়া হৈ গৈছে, যিহেতু থাক বহিয়ে থাকিব লাগে।
হয় মানে আৰু তোমাৰ মানে এতিয়া মান এতিয়া মানুহবিলাকক মানে, আগৰ মানুহবিলাকে চাৰকেল মাৰি দূৰত দূৰত গৈছিল, মানে বেমাৰ না ছিল তেনেকে, চুগাৰ তুগাৰ হওক কিবা প্ৰেছাৰ চেচাৰ। আগৰ দিনত মানুহৰ। এ তাৰ মানে এক্সাৰচাইজ হৈ আছিল। তোমাৰ সেইকাৰণে বেমাৰ আজাৰ নাই তোমাৰ। তেতিয়া।
হয়, হয় সেইটোৱে। চাইকেল, এটা মানে, আমাৰ শাৰীৰিক মানে- ঔষধৰ নিচিনা হৈ গৈছিল আৰু।
হয়ঁ হয়ঁ, তোমালোকৰ কি আছে নে চাইকেল এতিয়াও।
অঁ দুই এখন মান মানে আছে, কিন্তু সেই আমাৰ ইমান- অঞ্চলটোত ইমান চাইকেল মানে কমি গৈছে আৰু যিহেতু- সেইয়াই আৰু গাড়ী মটৰ বেছি হেৰি কৰিছে, আৰু দুই নম্বৰ কথা- কথা হ'ল কি, ই চাইকেল সমূহৰ পৰা মানে ই প্ৰদূষণ মানে কেতিয়াও হোৱা নাছিলে কিন্তু।
অঁ নহয়, নহয় সেইটো কমাই আৰু যাম যাম নহয় তোমাৰ। যাম, যান যাম লিতয় ইংলিছ ইষ্টিক হৰণৰ সিমান হেৰি নাই, হৰণ চৰণ নাই।
অঁ ঠিকে ঠিকে, সেই মানে তেতিয়া, শব্দবোৰ প্ৰদূষণ নহয়।
কিন্তু ভাল বস্তু চাৰ, চাইকেল লাগে মানে, চাইকেল- ভাল, মই আৰু হেৰিত দেখিছো, তোমাৰ মানে মই হেৰিত- গলো, মাজতে ভূটানত গলো। তেত তালে যাওতে, তোমাৰ দেখিলো মানে- তাৰে চব মানুহবিলাকে প্ৰায় হেৰি, ব্যৱহাৰ কৰে, চাইকেল ব্যৱহাৰ কৰে।
অঁ নিশ্চয়, নিশ্চয় চাইকেল ব্যৱহাৰ কৰিবই লাগে সকলোৱে।
হয়ঁ মানে, তোমাৰ যিবিলাক সিহঁতৰ ডিফেন্স আমাৰ যেনে পুলিচ থাকে আৰ্মি।
হয়ঁ, হয়ঁ, হয়ঁ।
সিহঁতৰ তাৰে সেইবিলাকে তাৰমানে, চাইকেল লৈ মানে ডিউটি কৰে, হেলমেট লয় ৰেঞ্জাৰ চা- লয়, তাৰমানে তেনেকে ডিউটি কৰে, বাইক- গাড়ী না, নালাগে আৰু সিহতক, তুমি গলে দেখা- তুমি গ'লে দেখা পাবা, ভূটানত কেতিয়াবা চাবাচোন। চব তাৰমানে ৰেঞ্জাৰ চাইকেলে।
অঁ হয়ঁ, হয়ঁ। মানে চাইকেলটো, বিৰাট মানে ভাল অভ্যাস কিন্তু, কিন্তু আমাৰ মানুহে যদি এনেকে বুজে- তেতিয়া মানে, এই আৰু শাৰীৰিক মানে ব্যায়ামটো সদায় হৈ থাকিব তো- মানে চিকিৎসালয়লৈ ইমান মানে যাই থাকিব নালাগে আৰু।
নালাগে, আমাৰ মানুহে এতিয়া মানে সহজ লাগে, মানে কষ্ট কৰি- সহজত লাগে, কষ্টটো কম লাগে।
কষ্টটো কম বিচাৰে মানে মানুহে এইটো এটা বেয়া অভ্যাস বাৰু। এই অভ্যাসটো কৰিব নালাগে অলপমান শাৰীৰিক কষ্টত- ওচৰত থাকিব লাগে। ব্যায়াম আদি কৰিব লাগে বা চাইকেল, সদায় চলাব লাগে।
হয় চাইকেলৰ কিন্তু তোমাৰ হেৰি আছে চাৰ্কেলৰত- চলালে ভালেই-
ঠিকেই।
চাইকেল লাগে এতিয়া মানে দুই এখন চালেই কিন্তু তোমাৰ ঘৰত দুই এখন- যিবিলাকৰ মানুহৰ আৰু টকা পইচা নাই সিহঁতে ছাৰকেলে এতিয়া বেপাৰ হয়।
অঁ নিশ্চয় নিশ্চয় হেৰিটোৱে টকা পইচা থকা মানে হেই আৰু-
উপায় নাই আৰু উপায় নাই চাৰ্কেল চলাবই লাগিব।
হয়ঁ হয়ঁ হয়ঁ তাৰ ফলত কিন্তু তেওঁলোক- এইটো মানে শাৰীৰিক মানে হেৰিটো ভাল হৈ থাকে কিন্তু-
ভাল হৈছে ভাল হৈছে। এ কমিছে যে মানে তোমাৰ চাৰ্কেল তাইকেল মানে কিবা- অ'গেছ চিলিণ্ডাৰ আনিব গেছ চেচ চিলিণ্ডাৰ দিলি আনব আহিব পাৰ।
হয়, হয়, হয়।
তমানে গেছৰ গাড়ী আহিলে চিলিণ্ডাৰ আনবলকে চাৰ্কল চাৰ্কেলখান লাগে আমাৰ ত' এনে এখন পৰি আছে মানে চিলিণ্ডাৰ আনিলেই, চিলিণ্ডাৰ আনিলেহে লাগে।
অ',
এনে নালাগে।
ধেইত উম, উম, উম। হয় সেইকাৰণে আগতেও মানে জোগাবোৰ মানে প্ৰদূষিত নাছিল আৰু তেতিয়া চাইকেল চলা আৰম্ভ কৰি যে মানুহ বিলাকে গাড়ী মাৰি নাছিলে।
হয়।
কিন্তু আজিকালি চাবা এই চহৰসমূহ গাওঁ সমূহ মানে ইমানে গাড়ী হৈ ভৰ্তি হৈ গৈছে য'ত মানে ইমান প্ৰদূষিত হৈ গৈছে
হয়।
আৰু ফলত তোমাৰ এই মানে বায়ু প্ৰদূষণ হয়। ভালকে উশাহ-নিশাহ লিৱাত মানে বহুত দিগ মানে কষ্ট হয়।
কষ্ট হয়।
এ-এইবিলাকৰ কাৰণে চাইকেল বিলাক কিন্তু বিৰাট ভাল।
ভাল, ভাল, ভাল কিন্তু আৰু কি মানুহ বিলাকে আৰু নলয় আৰ আধুনিক হৈছে না।
অ' আধুনিক ইমানে মানে যুগটো আধুনিক হৈ গৈছে মানুহ বিলাকো ইমান আধুনিক হ'ব চেষ্টা কৰি আছে। ত'ত মানে আধুনিকটো কেতিয়াওঁ আৰামৰ নিচিনাইে হৈ পৰিছে আজিকালি ত'ত মানে ইমান কষ্ট একো নাই। আৰামত মানে বহি, বহি মান
বহি, বহি মানে আৰামেই লাগে আৰু এতিয়া।
অয় হয়, হয় আৰামটো মানে বেছিকে বাচি লব নোৱাৰি। সেইটোৱে মানে সেয়া বিষয় আৰু চিন্তাৰ বিষয়। আজিকালি মানে সেই আৰু ভাল, ভাল দোকানতো চাইকেল বহুত ধুনীয়া, ধুনীয়া
অ' ধুনীয়া, ধুনীয়া চাৰ্কেল পায় এইবিলাক মানে এইবিলাক ভাল ধুনীয়া ধুনীয়া চাৰকে মানে ধুনীয়া দামো আছে সেই হিচাপে বহুত দাম- দাম লয়। বহুত দাম দামি চাৰকেল আছে তোমাৰ।
হয়, হয়, হয় মানে এখন ভাল চাইকেল মানে এখন মানে কি আৰু আঢ়ে হাজাৰৰ পৰা গৈ ফালে গৈ, গৈ, গৈ মানে কিন্তু দুই লাখ পৰ্যন্তও যাই পাই দুই লাখ, পাঁচ লাখ এনেকে গৈ পায় ইমান মানে দাম
দাম আছে তাৰ কিবা বহুতখিনি ফেচালিটি আছে তাত। মানে বৌগানিক নতুন বস্তু হেৰি কৰিছে এইটোৱে আৰু
তাকে। সেই আৰু ইমান আধুনিক হৈ গৈ ছেই আধুনিক চাইকেল বোৰ মানে মানুহে ব্যৱহাৰ কৰিব লাগে ভাল কথা এইটো এনেই কিছুমানে এতিয়া চোৱা নাই বজাৰওঁত মানে অলপমান যাবৰ কাৰণেও যদি চাইকেল মানে গাড়ী বা বাহন লৈ, লৈ যায় সেইটো এটা কথা নহয় ন'।
হয়।
মানে চাইকেলৰো ব্যৱহাৰ কৰব পাৰা। শাৰীৰিক ব্যাম হৈ যায় এটোৱে মানুহে মানে সময় বচাবৰ কাৰণে আৰামটো বেছিকে বাচি লয়। অ', এই তেন-তেনে ফলত কষ্ট নকৰাৰ ফলত, মানে নানা ৰোগৰ মানে সৃষ্টি হয় আৰু।
সৃষ্টি হৈছে এইটো, তাকে
এ ঠিক আছে তেনে হলে বন্ধু ভাল লাগিলে আজি কথা পাতি, চাইকেলৰ ওপৰত মানে ভাল আহ স্মৃতি জড়িত হৈ আছে যিহেতু আমি ভালকে বাৰ্তালাপ কৰিলো।
অ', সৰু কালৰ, সৰু কালৰ স্মৃতি আছে বাৰু ঠিক আছে বাৰু।
নিশ্চয়, নিশ্চয়। ঠিক আছে দিয়া, ভাল থাকিবা।
ঠিকে।